হেল্ল'। শুনিছা? হেল্ল'।
অ শুনিছো।
অ শুনিছো অ। মোৰ ইয়াতে কিবা এনডিং কল বুলি একদম এনেকে ল'ধ হৈ ঘূৰি আছিলে মানে বহুত।
অ তেতিয়া মই মাৰ লগত কথা পাতোতেও হৈছিলে। তোমাৰ লগত কথা পাতি দহ মিনিট কেনেকে হৈ গৈছে গমে পোৱা নাই, আগতে কথা নাপাতো যে মাৰ লগত কথা পা তি শেষে হোৱা নাই তেতিয়া বাৰে বাৰে টাইম চাই আছো শেষে নহয়।
অ তাকেতো পটককে পটককে হৈছে। তোমাৰ তোমাৰ তাত এতিয়া ওলাই আছে ন হেৰিটো। টাইমটো ওলাইছে? অ অ তাকে তোমাৰ কিবা ভাইব্ৰেট হৈ আছে কিবা নতি
উম মেছেজ আহিছে সেইকাৰণে।
মই ভাবিছো মূৰটোত বাজিছে বুলি পতক বায় প্ৰতি চাই আছো।
মনো আহিব হৈছে আৰু আঠটা সাতটা চাৰে সাতটা বাজি গ'ল নহয়।
অ চাৰে সাততাই আঠটা মানত আহি পায় নে?
অ কেতিয়াবা আঠটা বাজেগে বাছ চাছ নাথাকিলে তেতিয়া দেৰি হয়। এনেহ'লে সোনকালে ইমান মানত আহি পায় আৰু!
অ'। আহিছে মোৰ তাতে, বৰষুণতো নাই আজি। এতিয়া দিয়া
অ এতিয়া দিয়া নাই তাকে কিন্তু বাহিৰত ঠাণ্ডাই।
অ বাহিৰত বতাহ দি আছে।
মই বাহিৰলৈ কাপোৰ আনিব গৈছিলো! পুৰা ঠাণ্ডা। ভিতৰলে সোমাই দিয়াৰ লগে লগে একদম!
গৰম ন? তোমালোকে মহৰ কাৰণে খিৰিকীও খুলি থ'ব নোৱাৰি।
নথ অ' অ' খিৰিকী একদম তোমাৰ সেয়া, ছটা বজাত বন্ধই কৰি দিওঁ মই, আন্ধাৰ হোৱাৰ আগে আগে।
উম ছটালৈকে যে আছে, আমাৰ ইয়াতে পাহাৰ ন! জংঘল পুৰা। দুপৰীয়া তিনিটা বজাৰ পিছত। লৈকে যদি খিৰিকীখন খুলি থওঁ, চেচ আৰু সিদিনা! ম'টিন লগাই তত নাপাও।
অ' বহুত জল্দিী বন্ধ কৰিব লাগে।
অ' আমাৰ এই পুৰা জংঘল যে চাৰিওফালে।
উম উম, তেতিয়া বেছি হয় আমাৰ বাৰু মহ ত' সেই ইমান নহয় দেই! সেইটোকাৰণে আচলতে বন্ধ কৰি দিও কাৰণে!
অ' আমাৰ খুব মহ সোমায় ভিতৰত।
উম, দিনত নাথাকে। দিনত খুলি থ'লেও ইমান প্ৰব্লেম নাই। সেই অকনমান আৰু! আন্ধাৰ হোৱা সময়খিনিত।
অ' আৰু ৰাতি আৰু একজাক বৰষুণ দিলে আৰু গৰম উঠে ভিতৰখন!
গৰম হৈ যায়। আৰু এইকেইদিন, এইকেইদিন এই দুদিন বহুত গৰম দিছে। বাপৰে একদম কিবা লাগে কি গৈছে একেবাৰে। বৰষুণ দিছে যদিও
অ' বৰষুণ মানে, আমাৰ কিন্তু বৰষুণ দিলে অলপ ঠাণ্ডা হয় ঘৰত মানে! আমাৰ হেৰি যে, এ খোলা পাহাৰ আৰু খোলা আমাৰ। চিলিং লগোৱা নাই ঘৰত। তে টিঙৰ ঘৰ ন? ওপৰফালে পুৰা বতাহ সোমায়।
অ' সেইটো কাৰণে ঠাণ্ডা হৈ যায়।
উম।
গৰমতো চাগে গৰম হয় চাগে ন বহুত?
দিনত বহুত গৰম। উম, দিনত গৰম কিন্তু ৰাতি ঠাণ্ডা। মই এতিয়াও কম্বল ওৰিয়ে শোও। ৰাতি ঠাণ্ডা! সেইকাৰণে মই। তোমালোকৰ তাতে এই আগৰ ৰুমটোত যাই যে বহুত গৰম পাইছিলো। সেইটো ৰুম বেছি গৰম আছিলে!
একেবাৰে মানে বন্ধ টাইপ মানে, সেইটোত একো তোমাৰ সোমাবলে। জেগা নাই। এইটোতো একে। হ'লেও মানে এইটোত ইমান। তেনেকে উশাহ-চোশাহ বন্ধ হৈ যোৱাৰ নিচিনা নহয় মানে!
অ' এইটো ডাঙৰো আছে আৰু হেৰি দৰ্জা-খিৰিকী খুলিবলৈ বহুত জাগা আছে।
জেগা আছে অ'। সেইটো কাৰণে চাগে! আমিও ৰাতি ৰাতিপুৱা সময়ত মানে হেৰি কৰি দিওঁ আৰু! দৰ্জাখন খুলি দিও, খি খিৰিকী-ছিৰিকি চব খুলি দিওঁ ৰাতিপুৱা। পোহৰটো সোনকালে হয় আজিকালি! আমাৰ চাৰে-চাৰিটা মানতে পোহৰ হৈ যায় চাগে!
পোহৰহে দি সেই ছয়টা বজাৰ পৰা পাঁচটা বজাৰ পৰা কেনেকুৱা ৰ'দ দিব!
উম। দুপৰীয়া নিচিনা লাগে একেবাৰে।
ডাইৰেক্ট দুপৰীয়া হৈ যায়। এনেকুৱা কাৰা ৰ'দ দিয়ে।
একদম পুৰা
ওলাই মানে বাহিৰত কাম কৰা কেইটাৰ হে অশান্তি।
অশান্তি তাকেতো কিবা লাগিজাই। সেইটোয়ে অফিচত থকা কেইটা প্ৰব্লেম নাই এচিত সোমাই থাকে ন। আমাৰ ইহত দুটাৰ একো ইমান। অ' ইহঁত দুটাৰ ইমান একো প্ৰব্লেম নাই আৰু। অফিচতে বহি থাকে।
আমাৰ ভাইটিৰো, সিও ক্লাছত থাকে, এ-চিত থাকে। তাৰপিছত ওলাই আহি উ ইমান দূৰ খোজ কাঢ়িব লাগে এই গুৱাহাটী ক্লাবৰলৈকে খোজ। বি বৰুৱাৰ পৰা আকৌ গুৱাহাটী ক্লাবৰ পৰা।
হেৰি,
বি বৰুৱা নহ অ বি বৰুৱাৰ ওচৰতে ফ্ৰেংকফিন বুলি। এ হেৰি হয় এয়াৰ হোষ্টেজৰ হয়।
অ অ তাত কৰি আছে ন।
অ ফ্ৰেংকিনত ত তাৰ পৰা গুৱাহাটীত ক্লাব লৈকে খোজকাঢ়ে। তাৰ পৰা বাছত আহে আকৌ। আহ চান্দমাৰি কলনীত নামি আকৌ ইমান দূৰ খোজ কাঢ়ি আহিব লাগে পাহাৰ উঠিব লাগে। অৱস্থা বেয়া তাই আহিল চাগে বনশ্ৰী।
নহয় দুপৰ
অ
তাইও আহিব হৈছে আৰু পাবহি আৰু
অ এইটো কল শেষ হলে ৰাখিম দিয়া আৰু ৰাতিকে কৰিম ন।
হ'ব কৰিলে প্ৰব্লেম নাই তোমাৰ কেইটা মোলে তোমাৰো এটাও হোৱা নাই চাগে এইটো দুই নম্বৰ হৈছে ন।
দুই নম্বৰ আগৰটোতো এনেই গ'ল।
আগটো এনেই গ'ল তিনিটা হ'ল।
অ তিনিটা হ'ল আগৰটো এনেই গ'ল আৰু এই দুটা আৰু দুটা, অলপ পিছত কৰিম সেই দুটা তেতিয়া হৈ,
অ হ'ব। ভিটামিন দি। দুটাত পাঁচটা কৰিব পাৰি টোটেল তাৰ পিছত আৰু তুমি ফোন কৰি থাকিলেও মানে সেইটো হেৰি দেখাই দিয়ে মানে এইটো নাম্বাৰ আৰু কৰিব নোৱাৰি বুলি মোৰ মূৰটোত মোক তেনেকুৱাই দেখাই দিলে।
অ পাঁচবাৰ কৰি দিলা তুমি আজি কালি পাৰিবা নেকি।
অ মানে দিনটোত তেনেকুৱা নে কি মানে এনেই মই নাজানো দেই।
নহ নহয় পাঁচাৰ প্ৰথম টাস্কটো শেষ হোৱাৰ পিছত নেক্স টাস্ক, তো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া পাৰি চাগে নে কি বা,
অ পাৰি নেকি অ অ সেইটো হ'ব পাৰে।
গম নাপাও কিন্তু এই পাঁচটা শেষ হলে চাবাচোন।
অ মানে তাইৰ ফোনটোত নামাৰোতে মানে মোৰ সেনেকে দেখাইছিলে।
মইও গম নাপাও কিন্তু মই এতিয়ালৈকে এটা নম্বৰতে পাঁচ বাৰ কৰা নাই। মই এবাৰ মাফ কৰো এব উ বেলেগ বেলেগকে মানে যোৱা কালি চাৰিবাৰ মান কৰিলো আজি তিনিবাৰ, কৰিলো তেনেকুৱা হৈছে।
অ তেতিয়াহ'লে মাৰ নাম্বাৰটোতে কৰিছাটো।
অ মাৰ অ পাৰি মাৰটোত কৰো মাৰ, পৰা মোৰ তাত কৰো আকৌ মোৰ পৰা ভাইটিৰ তাত কৰো তেনেকে কৰি আছো।
অ অ, ভালে, এনেকে ক একেটা মানুহকে যদি কৰিবা কিন্তু তাত লিখা মতে থাৰ্টিটা কল, থাৰ্টিটা কল কৰিব লাগে, মানে উম কি কয় পাচঁ- টা বেলেগ বেলেগ মানুহক এনেকে লিখা আছে।
অ, কিন্তু ইমান মানুহ ক'ত? পাম ন ইমান মানুহক কেনেকে লগ ইন কৰাম আকৌ সিহঁতৰ তাত ক'তো নাই।
সেইটোৱে- মানে এনে হোৱা হলে এনেকুৱা হব লাগিছিলে যে যাক ফোন কৰিলেও সেইটো কাউণ্ট হব লাগিছিলে কিন্তু, সেইটো মানুহৰ আকৌ এপটো থাকিব লাগিব চবকে কবলেও বেয়া ন তেনেকে।
অহ নহলে আমি ঘৰৰ মানুহ চবকে এবাৰ এবাৰ ফোন,
ফোন কৰিলে হৈ গল হয় অ, তেনেকে কবলৈ বেয়া ন মানে ভাবিব আহছ পইচাৰ কাৰণেবাৰ ফোন এনেই হলে ফোন কৰিবলৈ নাই নে। সেনেকা বুলি ভাবিব। হুম, মানে আমাৰ বিলাকৰ ইমান দিগদাৰ নাই বেলেগ মানুহে ভাবিব ন।
ভাবিব অ।
এপটো ইনষ্টল- কৰিব লাগে, নলগা হলে পাৰি দিগদাৰ নাছিলে। উম উম।
আমাৰ ভাইটিয়ে- অঁ, ভাইটিয়ে আকৌ ডিল কৰি লৈছে যদিও কথা পাতিব লাগে মোক পইচা দিব লাগিব।
উম সেইবিলাকো থাকেই, মই মুনুকো কৈছো বাও। এইটো চবৰে লগতে থাকেই আও।
অ আমাৰ ই বেলেগ দালাল। মোক যদি ফুল বিক্ৰী কৰি দিয়ে, তাক অ মোক যদি ফুল বিক্ৰী কৰি দিয়ে। তাক আধা পইচা লাগিব ন তই কিয় দিম মই আধা পইচা গোতে।
অঁ সেইটো থাকে আৰু আমাৰ লগতো থাকে মুনুৰে মোৰে।
উম,
এইটো কৰিব পাৰিলে নহয় মোক দিবি সেইটো দিবি।
এ লৰাবোৰৰ বেছি চাগে ই মানে পইচা নিদিয়াকে- খোজো ইফাল সিফাল নাযায় মই-
কি
পাৰ্চেল এটা আনিব দিও যদি তাৰে বিশ টকা তাৰ। লৈ আহোতেই, অঁ ধ- আমাৰ একদম ঘৰলৈকে নাহে, পাহাৰ যে অকমান ওলাই যাব লাগে-
আহিব লাগে ন।
অঁ এ ওপৰেদি ৰাস্তা এটা আছে সেইফালে যাব লাগে তেতিয়া আনিব- যোৱাৰ হৈ বিশ টকা।
ইচ -
উ বৰষুণ দিছে বনাশ্ৰী ফচিব। উম বৰষুণ দিছে।
পাবহি হ'ল বাৰু তাই, তাই মানে গণেশগুৰি মান পালে ইমান দিগদাৰ নাই। এইকন আহি পেলাই ডাইৰেক্ট, অঁ - টমটমত গুচি আহিব এইকন, ছাতিটো বাৰো লৈয়ে গৈছে।
সোমাই দিয়া ন ভিতৰলৈকে গলি।
টমটম।
অঁ
নোসোমাই নহয় সেইখনতো- বেলেগো আহে ন, একেবাৰে হেৰিলৈকে যায় বৰবাৰীলৈকে যায় নহয়।
নহয় নই- অ, নহলে তোমালোকক গলি ভিতৰত ক'লে লৈ যায় নে ঘৰু ঘৰৰ বাহিৰলৈকে ৰুমলৈকে।
নাই নাই নিনিয়ে অকলে থাকিলে চাগে কলে সোমাই দিব কিন্তু। বেলেগো থাকে ন
বেলেগ মানুহ থাকিলে নিনিয়ে নহয় তেতিয়া বৰষুণ দিলেও কথা নাথাক কে আৰু দুৱাৰ মুুখলৈকে লৈ গ'লে
অ সেইটোৱে আমাৰ এইফালে দিয়া নাই কিন্তু
দিয়া নাই ন আমাৰ ইয়াতে দিছে বৰষুণ, অঁ এই - নাই নাই একদম কিন কিনিয়াকে পৰিছে। চাইদে, সেনেকুৱাই গণেশগুৰি - ইফালে বৰষুণ দিলে এইফালে নিদিয়ে
অ জেগাই জেগাই দিয়ে
উম তাকে
আমাৰ এইখিনিতো আমাৰ এইখিনি দিলে আকৌ পাণবজাৰ নিদিয়ে সেই পাণবজাৰ মায়ে ফোন কৰে নহয় সেই বহুত বাৰ তেনেকুৱা মানে দিনত আমাৰ ইয়াত পুৰা ধাৰাসাৰ দি থাকে সেইফালে নাই।
নিদিয়ে আৰু এনেও এই ব্ৰীজ খন বনাই থকাৰ পৰাই চান্দমাৰি ফালে বৰষুণটো ইমান বেছি নহয়
অ
বহুত বেছি নহয় কিন্তু হোৱা নাই আগৰ বাৰতো এনেকুৱা গুৱাহাটী ক্লাবত বৰষুণ দিয়ে আৰু আমাৰ পাহাৰৰ ফালে নিদিয়ে তেনেকুৱাও হৈছে।
তাকে তো সেইফালে বেছি দিবহে লাগিছিলে পাহাৰ উম আমাৰ ইফালে আচলতে সেই মেঘালয়খন ওচৰ ন এইটো চাইডে সেইটো কাৰণেও মানে বৰ ষুণটো অলপমান বেছিকৈ দিয়ে মানে
উম কাহিলীপাৰাৰ চাইডে বা জোৰাবাট চাইডে সেইফালে বেছি বৰষুণ দিয়ে
বেছি বৰষুণ দিয়ে ইয়াৰ পৰা দেখিয়ে থাকো আমি পুৰা পাহাৰকেইখন এই কাহিলী পাৰা এইফালৰ পাহাৰকেইখন দেখি থাকি নহয় পুৰা বগাই হৈ থাকে মানে আমাৰ এইফালে তো নেদেখোৱে মানে এনেকে। একো দেখি নাপায় বগা হৈ থাকিলে গম পাওঁ বৰষুণ দি আছে বুলি।
অ আমাৰ এনে আমাৰ ঘৰৰ পৰাও বহুত কেইখন পাহাৰ আমি চ চিনি নাপ পাই বাৰু ইমান দূৰ দূৰ গম নাপ পায় এনে ধৰি লোৱা আমাৰ চি চিটি চেন্টাৰৰ বিল্ডিং টো। আৰু নাৰেংগী ফালে এটা উ এখন পাহাৰ আছে চাবা। চোন এটা একদম জুংটোতে এটা টাৱাৰ আছে।
অ অ গমপাইছো অ
আহ সেই সেই সেইবিলাক চব দেখা পায় আমাৰ ঘৰৰ পৰা
অ আমাৰ এয়া পাওঁ দেখা পায় ভঙাগড়ৰৰ সেইখন দেখা ভঙাগৰ নে কিজানো ভঙাগৰে হ'ব চাগে সেইখন কান্ধি মণ্ডপ নেকি, হয় নে নহয় নাজানো দেই কিন্তু অ গান্ধী মণ্ডপ নহয় আমি দেখাখন চাগে ভঙাগড়ৰ সেই পাহাৰো নেকি?
টিভি তাৱা
সেই জিয়েম অ টিভি টাৱাৰ টো নেকি বুলি ভাবো আৰু দেই
অ হ'বও পাৰে আমাৰ পৰা আমাৰতো ডাইৰেক্ট ঘৰৰ সন্মুখতে গান্ধী মণ্ডপৰ পাহাৰ খন কাৰণে এইফালদি ওচৰ ন গান্ধী বস্তি।
উম উম উম ধুনীয়াকে দেখি পায় ফ্লেগ খন দেখিলে গম পায় আৰু গান্ধী মণ্ডপ।
অ খালি সদায় নলগাই। বন্ধ বন্ধ কৰি থৈ দিয়ে কিন্তু বতাহ বৰষুণত ফাটি যায় চাগে।
ফাটি যায় অ সেইটোয়ে উম উম। সেইটোৱে চাগে। পাহাৰ বিলাক দেখি পাই কিন্তু মানে আন্দাজতে ভাবো আৰু সেইখনেই হয় বুলি।
এবাৰ। চাগে তুমি দেখা নাছিলা মোৰ হোৱাটছএপত এই বহুত বৰষুণ দিছিলে।
অ।
আহ।
উম
ভন্টি আহিছে।
অ আহিলে নেকি গৈ? এইটো কিন্তু টাইম বেছি, কিন্তু কাট খোৱা নাই।
অ কাত খোৱা নাই তাতো কাত খাব ৰ'বা এতিয়া। বাৰ মিনিট হলে।